হেল্ল, ভাল। তোমাৰ কি খবৰ?
ভাল ভাল। কি কৰি আছা?
সেয়া আগৰ চাইল্ডহুড মেমৰিজৰ ফটোবিলাক চাই আছিলো।
অ হয় নেকি। ভাত চাত খালা?
অ জাষ্ট খাই উঠিলো। তুমি খালা?
উম খালো। কিহেদি খালা তুমি?
আজি চিকেন আছিলে আমাৰ।
বাহ অ আজি বুধবাৰ নহ সেইকাৰণে মই মই দালি বনালো ভাতটো ন গৰম আছে ন সেইকাৰণে। ইমান মানে মচলা খাব নোৱাৰো অ এই ইমান মচলা লা খালে মোৰ আৰু পেট টো জ্বলে ন সেইকাৰণে।
অ আচ্ছা।
ইমান গৰম দিছে।
অ তাকে বহুত গৰম।
উম।
উম কটো যোৱা নাই তুমি?
এ নাই যোৱা কটো ইমান গৰমত ক'ত যাম।
আহ সেইটো হয় বাৰু।
এই দোকান খুলিছে জানা না এ এচিকা লিটিৰ বোলে।
হয় নেকি?
ফেমছ হৈ আছে বোলে।
অ মই পাইছো কিন্তু মই যোৱা নাই। যাব লাগিব।
আজিকালি ইমান বিজনেছ আইডিয়া আছে
অ সৰু সৰু এনেকাে বিজনেচ কৰে তাৰপিছতে মানুহ বিলাকো হেৰি ভিডিঅ' চিডিঅও বনাই কিনে দিয়ে নাই সিহঁতৰ তাৰ পিছতে পুৰা ফেমাচ হয় মানুহ বিলাক আহে অ আৰু ওচৰত তে মণিপুৰী বস্তিততো এটা খুলিছে ভানটি এটাই দিয়ে তাতে হেৰি খামুক দিয়ে তাৰপিছত চিঞ্জু বনাই।
বা এই আজিকালি বিজনেচ এই বি
বিজনেচ এ বিজনেচ চিঞ্জু আমিতো নৰ্মেল ঘৰত বনাই কিনে খাও ন সেইটোও তাতে বনাই বিক্ৰী কৰি আছে ফিফটি ৰুপিজ বুল ৰে।
উম মানুহ মানে আইডিয়া একদম কমি নাই একদম।
টো আৰু শামুকটো ফিফটি ৰুপিজ। তাতে কিন্তু আমি আমি নৰ্মেল যেনেকা চিপছ কুৰকৰি এইবিলাক মিলাও ন তাতে এইবিলাক নিমিলাই অকল হেৰি মিমি মিলাব
অ
আৰু মানে এইয়া কেঁচা বুট চানা সেইবিলাক মিলা সিহঁত
এ আমিও খুলিব পাৰো এটা।
উম, অ, এইবিলাক আইডিয়া ইমান ভাল আৰুতো সেয়া ইমান গৰম ন' এতিয়া নেমু পানীও বিক্ৰী কৰা হৈছে, উম, উম, তাৰপিছতে এইয়া কুঁহিয়াৰটোতো আগৰ পৰা আছে কিন্তু তিয়া নেমু পানী বৰফ বৰফো খাব পাৰি নৰ্মেলো খাব পাৰি এনেকা।
আজিকালি চব বস্তু আছে, কি নাপায় আজিকালি খুলিলে আজিকালি মানুহ ইমান আইডিয়া আছে।
উম, মানে খালি তোমাৰ হেৰি লাগিব কৰাৰ, হেৰি লাগিব যশটো লাগিব পাৰিয়ে যাবা, এনেই মানে।
জব বিলাকততো আজিকালি ফ্ৰেচাৰ্ছয়ে জেঞ্জী পাৰ্চন বিলাক, সেহতৰটো মানে আইডিয়াটো ল'ব কাৰণে কেনেকুৱা
অ', কাৰণ জেঞজি বিলাকৰ মাথাত বহুত আছ ছে না কিবা কিবি নতুন আইডিয়া।
উম, কেনেকে কি কি কৰিব লাগে। সেইকাৰণেতো এতিয়া ফ্ৰেছাৰচে লৈ আছে ন'।
উম,
আৰু বেছি মানে চেলছ চেলচত এতিয়া বহুত ওলাইছেত পষ্ট ওলাইছে। শিলচৰটো বেছি লৈ আছে যে তাতে প্ৰছাৰ থাকিলে হিহঁতেও অনেক কেনেকে ওপৰত উঠাই বিজনেচ টো
অ মোকো মাতিছিলে এটা হেৰি চেলচৰে হয় তাৰপিছত কিন্তু তাতে অলপ মানে পইচাটো কম কিন্তু মানে নতুন হিচাপে ঠিকে আছে আৰু দূৰ হৈ যায় ন সেইকাৰণে কৰা নাই আৰু
অ এই ফ্ৰেচাৰছ নহয় এইকাৰণে মানে এক্সপিৰিয়েঞ্চ থাকিলেতো ঠিকে আছিলে কিন্তু
আৰু সতো এক্সপিৰিয়েঞ্চ থকা বিলাক অলপ বেছিকে দিয়ে আৰু নতুন বিলাকক অলপ কম এইট থাউজেড
ইহঁতে ইহঁতে খালি মানে স্কিলটো চাই কেনেকুৱে হয়। মানে ইহঁতৰ মেন্টেলিটি কেনেকুৱা হয়।
অ কি কি নলেজ আছে অ কেনেকাে মানুহৰ লগত ডিল কৰিব পাৰে এ
উম।
কনভিন্স কৰিব পাৰে সেইবিলাক চাই আৰু।
উম, আজিকালি ইমান ভাবিবই নালাগে বিজনেচৰ কথা। ইনষ্টাগ্ৰাম খুলিলে হৈ গ'ল, ইমান আইডিয়া। যাবাই
ইমান আইডিয়া পাই যায় তাকেতো। চেট জি পি টিতো সুধিলে আহিয়ে যায়, কি আইডিয়া, কি লাগে চব আহি যায়। ম'ম' দোকান, তাৰছতে এইবিলাক আলু চপ, চাওমিন, ম'ম' এইবিলাক। অ, আজি আজিকালিটো এইবিলাক হেৰি কাপ কেক বিলাকো ঘৰত বনাই বনাই বিক্ৰী কৰে পুৰা। কি ধুনীয়া! আৰু অ, আজিকালি আৰু এটা নতুন ওলাইছে ন? এইবিলাক ফ্ৰুটছ বিলাক যে কাটি-কাটি, পিচ-পিচ কৰি কেনে যে গিলাচত এটা দিয়ে আৰু, ক'লা নিমখ ঢালি দিয়ে, অহ, সেইটো ফিফ্টি ৰুপিছ লয়। মানে অ, ফিফটি মানে কি গ্লাছ হিচাপে দাম আৰু। সৰুটো হ'লে অলপ কম থাৰ্টি ৰুপিচ। অ, ডাঙৰ অলপ গ্লাছ হ'লে ফিফটি আৰু তাতকে ডাঙৰ হ'লে চেভেনটি এইট এনেকুৱা হৈ যায়। মানে আজিকালি কি নাই? আৰু চব আছে আৰু এইবিলাক খোৱা মানুহও বহুত আছে জানা।
উম, আমিও কৰিব পাইলো কিবা এটা।
তাৰপাছত আৰু এটা মাজতে পাইছো এই গনেশগুৰিৰ ফালে, এইয়া হেৰি কি বুলি কয় এই এনেকুৱা এই ফল-মূলবিলাক তাৰ পিছতে আৰু কিবা তেতেলী, বগৰী এইবিলাক মিক্স কৰি কেনে মানে একদম ধুনীয়াকে বনাই দিয়ে আৰু অহ। এইটোতো ইমান ভাইৰেল হৈছে।
উম, তাৰপিছত কুৰ্মা, চিকেন কুৰৰ্মা বোলে কিবা-কিবি বোলে। ইমান ওলাইছিল বা।
এইবিলাক বাহিৰা দেশত এইবিলাকতো একদম পুৰা হেৰি নাই, আৰু এতিয়া নতুন এটা ওলাইছে ন? চিপছ্ ৰ পেকেটতে মানে মিক্স কৰি বনাই দিয়ে। অ পিয়াজ- তুমি মানে, এনেকে নৰ্মেল চিপছ্ খাব কেতিয়াবা মন নাযাই ন? ত এনেকুৱা যিকোনো চিপছ্ দি ও
সেইটো কিন্তু আ
বা তাতেও থাকে। অ ইমান মানে কেনেকা কৰ ফাই ডে এইবিলাক বোলে জাপান-চাপানত বিক্ৰী কৰে। হা? অ, কিন্তু নাই এটা দুটা জেগাত অ, এটা দুটা জেগাত এতিয়া আছে বৰ্তমান। কিন্তু গুৱাহাটীৰ, ওচৰত নহয় আৰু অ, অলপ দূৰে-দূৰে খুলিছে। ইয়াতে এতিয়া যদি আমি খোলো
ইনষ্টাত চাইছিলো, মই ইনষ্টাত চাইছিলো। তাতে মানে বিফ-চিফ চব দি হেহত জানা না?
আহ।
তেনেকুৱা মানে যি মানে লাগে,
যি অ যি চিপছ্ লাগে, নিজৰ ইচ্ছা-লেইচ, কুৰকুৰি, টু য়াম আঙ্কেল চিপছ্ এইবিলাক চবতে, অ, বহুত কিবা কিবি টেষ্টি লাগে। উম, পিয়াজ- তাৰপিছত মেয়নিছো দি দিছিলে তাতে, মেয়নিছ আৰু কিবা কিবি।
চিলো ভিডিঅ, তাতে তুমি তোমাক যি লাগে হেই টোৱে দিব, তুমি ক'ব লাগিব। আৰু যদি কোৱা যে নিজৰ মতে বনাই দিয়ক, তে চব দি অলপ-অলপ, সেইটো বহুত টেষ্টি হয়।
মানে কিছুমানেতো বাচে না, কিবা-কিবি নাখায় তো সেইবিলাক নিজে কৈ দিলে সিহঁতৰ মতে বনাই দিয়ে। আৰু যদি বুলি কয়। আপোনাৰ মতে বনাই দিয়ক ত সিহঁতে আৰু কিবা কিবি এড কৰি দিয়ে আৰু মচলা-চচলা। এক্সট্ৰা, ভাল লাগে বহুত উম। এইবিলাক ক'ৰ-ক'ৰ পৰা আইডিয়া লয় সিহঁতে আৰু বাহিৰা জেগাত না এইবিলাক বেছি, বেছি চেল যায়। আমাৰ ইয়াৰে এইবিলাক নতুন নতুন পাই আছে না এতিয়াহে মানে এইবিলাক মানুহে এতিয়া এইবিলাক বিজনেচ ষ্টাৰ্ট কৰিব আৰু
উম এতিয়া পাহাৰত মেগী বিক্ৰী কৰিলেও বহুত ভাল।
বহুত দ এনে নৰ্মেল আমি ইয়াতে মানে প্লেন জেগাত চাব গ'লে বিশ বিশ পঁচিছ টকা। হা কিন্তু তাতে গলে ন ফৰ ফিফটি লৈ ল'ব কাৰণ
আৰু বেছিয়ে লয় আৰু-আৰু মানে একো কৰিব নযানে বেছি একো নিদিয়ে নিমখ হালধি অলপ পিয়াজ দিলে দিয়ে নহ'লে সেইটো ত সেনেকিয়ে খাই ইমান আৰু আমি যদি ভালকে বনাও তেতিয়া আৰু হ
উম কিছুমানত হেৰি গাজৰ চাজৰ দিয়ে কিছুমানত নিদিয়ে নৰ্মেল বনাই তাত তে ইমান দাম লৈ লয় ইহঁতে মটৰ চটৰ দিয়ে কিছু মানে এইিলাক পাহাৰ জোগাতো এইবিলাক মেগি চেগি খোৱাৰ মজাই বেলেগ। ফ্ৰেণ্ডছ বিলাকৰ লগত যাই কেনে উম ভিউৰ লগত একেবাৰে মজা লাগে খাই কেনে
উম, হব বাপৰে ইমান এতিয়া ধেৰা এতিয়া এ পুচকা এই বহুত ভাল লাগে এইটো
উম,
ত পানী আজিকালি জানা না গনেশগুৰিত বহুত বহুত ফ্লেভাৰ আছে ইয়াতে পায় এটা।
অ' মিঠা পানী টেঙা পানী আৰু জলা পানী উম, মই হেৰি জ্বলা আৰু টেঙাটোহে খাওঁ।
অ' এই টেঙা টো বেছি ভাল লাগে তাতে এই কি কয় নেমু-চেমু।
আৰু ছোৱালী বিলাকেতো একদম টেঙা বেছিয়ে ভাল পায় না।
উম-উম আৰু ভোট জোলকিয়া দিলে সেইটো ভাল লাগে।
অ, বহুত ভাল লাগে এইবিলাক। আৰু এইবিলাক উম, ফ্ৰেঞ্চ ফ্ৰাইচ সেইবিলাকো খাই ভাল লাগে কোনটো? টো কোনটো?
এ ছিক্সটি ৰুপিজ লয় পেকেটতে পাই যায়। তাতে আৰু তুমি দু তিনি-তিনিটা ধৰণে এইটো পাবা তুমি। এই পানীটো খালি পানীৰ লগত মিক্স কৰিলে হ'ল।
আ', আ', আজিকালিতো চব পাই যায় এইবিলাক মেহনত কৰিবই নালাগে ন' এই মানে পুচকাটোও পুৰিটো এনেকা বিক্ৰী কৰে সেইটো আহি কেনে অকল ভাজিব লাগে তেলত। উম হা
বাহিৰত যদি লৈ যাওঁ তেতিয়াও বনাব পাৰিব
অ সেইটোয়েতো
আজিকালিতো এই এয়াৰ ফায়াৰ কিবা বুলি কয় সেইটোতো বনাই লয়ৰে কি আই দিয়াবা
উম বহুত কিবা কিবি আজিকালি ওলাই গৈছে
তেল লগাবই নালাগে
হুম সেবিলাক ফাষ্ট ফুড খাই বহুত ভাল লাগে বাহিৰত ওলালেতো লাগিবই ফাষ্ট ফুড মানে উম নাখালে মানে মনে নভৰে আৰু বাহিৰত গ'লেতো লাগিবই কিবা নহ'লে কিবা এটা উম ময়োতো ভোক লাগ হা তথাপিও খোৱাৰ ভিডিঅই চাই থাকোঁ মানে যে এনে খোৱাৰ চেলেঞ্জ ভিডিঅ' বনাই আৰু ইতাতো এটা ট্ৰেণ্ডিং চলি আছে ন এনেকা মানে খানা বিলাক আগত থৈ দিয়ে তাৰ পাছতে দৌৰি দৌৰি যায় আকৌ যোনে জল্দি আহি পায় এনেক একা মানে হেৰি কৰে হাতটো যাৰ ওপৰত যায় ই যাব এনেকা টাইপ ইমান ভাল লাগে সেনেকা উম ফু চেলেঞ্জ এইবিলাক কৰি থাকে কিছুে মানে ফুডৰ ৰিলেটেড ভিডিঅ' সেই বিলাকে চাই থাকোঁ মই
উম মোৰো বহুত ভাল লাগে মই এইটো ফালে কালাৰ চালাৰ মানে এনেকুৱা দিয়ে তুমি পিংক কালাৰ চাব বা সেইটো খাবা বা তাৰ তাৰপিছত আৰু ফেমাচ ফেমাচ জাগাতো যাই কিনে খাই মানে
উম আৰু সিহঁতে আৰু কিছুমান এনেকা ইনষ্টাগ্ৰামৰ ফ্লুৱেঞ্চাৰ আছে সিহঁতে মানে ফুডবিলাক, একস্লৰ কৰে ক'ত কেনেকে
আচ্ছা শুনা না এই মোৰ মাৰ ফোন আহি আছে মই পিছত কল কৰি আছোঁ হা তোমাক। দিয়া, দিয়া বাই, বাই আহ দিয়া।